হেল্ল', অহ', কি কৰি আছা? হয় -হয় শুনি পাইছো, কি কৰি আছা? এয়া মইও মানে বহি আছ ছো কোনোমতে।
অহ', মইও বহি লাগি আছে ন। আছোঁ মইও, কি ভাত খোৱা হ'ল?
আচ্ছা, ভাত খোৱাাটো হোৱা নাই বাৰু, তোমাৰ হ'ল নে?
নাই মোৰো
নাই- নাই হোৱা মানে, মোৰ মানে অলপ পাছত কৰিম বুলি ভাবিলো, আচ্ছাঁ, ত' আজি কিহৰ ওপৰত মানে কথা পাতিবা বুলি ভাবিছা?
মই ভাবিছোঁ চোন তোমাৰ সমান কেনে লয়। ডাঙৰ বিলাকৰ সন্মান কেনেকৈ লয় জাত কেনেকা কৰে।
হয়- হয়। ত' চু-চুৰু কৰা তুমি।
নহ'লে মই আৰাম কৰোঁ না, নে মই ভাব ডাঙৰ বিলাক কি হৈ গ'ল, ডাঙৰ বিলাক। উম', ডাঙৰ বিলাক কি কৰিছে এনেকা তোমাৰ, ডাঙৰ বিলাক তোমাক সৰুৰ পৰা ডাঙৰ সৰু পৰা সৰুৰ পৰা ডাঙৰ কৰে সৰু পৰা কোন ষ্টাইলত তোমাক তমাৰ উম তোমাৰ মা-মা দেউতাবিলাকে চালে, পিছত তুমি এ তৰি যত্ন নকৰিলে ডা ডাঙৰ হোৱাৰ ত পিছত মানে সৰু টাইমত এন্ত তোমাৰ যত্ন কৰিছা এতিাত তোমাৰ কিবা হৈ যায়
তুমি যেতিয়া তুমি হয় ক হয় হয়ুমি মানে আমি মানে যতন য মানে
অ এটো আমাৰ আমাৰ অপৰাহেকে আমি এ যত্ন কৰিম মানেে ভালকে ৰা
হয় হয় যেনেুৱা এতিয়াুমি তুমি য হয় হয় কোৱা
ম মাজত কৈছো যেনেকা সৰু টাইমত তোমাৰ ম দেউতাোমাক যত্ন কৰিলে আ তুমি মা দেউত যত্নকৰিলে আ তোমাৰ ল'ৰা ছোৱালীখন বিলাক তোমাৰ কিয় যত্ন কৰিব তোমাক চাব তুমি নিজৰ মা দেউতা যত্ন নকৰোৰাছ ডাঙৰ হোৱাৰ পিছত তোম তুমিনো কৰিছে নিশ্চয় মা দেউতৰ লগত এনেককা কৰিব তোমাৰ লগ
হয় হয় হয় এইটো ত সচা কথা কৈছা ত' চোৱা আমি আমাৰ কাৰনে আমি যেতিয়া হুৰুু আছিলো তো আমাৰখে খুজ কৰোৱা কথা পাতা ত এইবিলাক এইবিলাক কোনে শিকায় মানে মা দেউতাইতো শিকায় ন আমাক তমি কেনেকুৱ আমি খোজকাঢ়ো খোজ কঢ় লাগে' মা দেউতাই আমাৰ কাৰণে হাতত ধৰি ধৰি শিকায় ত আমি মা দেউতা আমাৰ কাৰণে কথা মানে কেনেকুৱা পাতিব লাগে এইবিলাক মানে সৰুৰ পৰা আমাৰ কাৰণে মানে শ শিকুৱাই মানে ডাঙৰ মানুহৰ কেনেকুৱা মানে সন্মান কৰিব লাগে ত এইবিলাক মানে মান মা দেউতাই ম মাৰ মে কয় ন তই এনে ডাঙৰ মানুহ ডাঙৰ মানুহৰ মোৰ লগত এনেকুৱা এনেকুৱাকে কথা পাতা মানে ভালকে ব্য়ৱহাৰ কৰি কথা পাতা বেয়া বয় ব্য্য়ৱহাৰ কৰিব নালাগে ডাঙৰ মানুহক সদায় সন্মান কৰিবা তেতিয়া তুমি সন্মান পাবা ত' এইটোৱে
সটো মানে ডাঙৰ মানুহ কি হৈ গ'ল তোমাৰ শিক্ষাৰ তোমাৰ কিবা বিৃষ হয় যেনেককা যেনে গাচীৰ ৰিক থাকে বৰিক হৈ গ'ল প্ৰ বিধষ নাথাকিলে গাছ কেনেককা যিিব বিষ গাছতটো মৰি যাব বিষ নাথাকিলে এনেককা ডাঙৰ মানুহবিলাক কি গ'ল তোমাৰাশীৰ পৰি খ গ আমাৰ ব্ৰিক হৈ গল আাৰ নিজৰ ব্ৰগৰে ভালকে নাচে আম কেনে গৈ যিম
সেইটোয়ে এই এতিয়া চোৱা এতিয়া আমি যেন উ আমি যদিতিয়া মা দেউতাকান যদি নাচাও ত তাৰ পাছত আমি যদি বিয়া পাতাৰ পাছত আমাৰ ল'ৰা ছোৱালী আমাৰ আমাৰ কাৰণে এনেকুৱাই কৰিব যে আমাৰ লৰা ছোৱালীবোৰো মানে আমাৰ কাৰণ নাচাব তো মোৰ মতে মানে ন উম মা দেউতাই মানে এতিয়া মানে যিমানেই হওক মানে দিনবোৰ গৈ আছে ন মা দেউতাটোো বু়ৰা বু়ী বুঢ়া হৈ আছে ন ত' মানে যিমান পাৰা মানে তুমি যেতিয়া এতিয়া সফলতা লাভ কৰিলা ত তেতিয়া তুমি মা দেউতাৰ তুমি মানে হাত হাতত ধৰি তুমি মানে যদি নাথাকাত মানে মা দেউতাৰো ত তুমি নাথাকা ত' মানে মই মোৰ মতে মানে তুমি বেয়া কৰিছা
উম ঠিক আছে অ অ অ ময়ো এইটোও ভাবি আছো মানে যে তুমি যেনেকাা মা দেউতাৰ লগত ভালকে নাথাকা তুমি ডাৰাবিল তোাৰ ল'ৰা ছোৱালী ো ভাবিব কি ডাঙৰ হৈ পেলাই মোৰ মা দেউতা নিয়া কৰিছে নিজৰ মা দেউতা ত তৰ লগত ত' ময়ো এনেকাে কৰিব লাগিব পাৰে অ ইতিি মখিক আছেন্ত ত ইতি মানে তুমি নিজৰ মা দেউতাত যেনেকা বিভাগ কৰিব এটা
হয় হয় এয়া তুমি য মা দে তুমি যদি বেয়া ব্য়ৱহাৰ কৰিছা ত তোমাৰ তোমাৰ ল'ৰা ছোৱালীবোোৰো তোমাৰ তোমালোক এনেকুৱা ব্ৱহাৰ কৰিব
উম সেই বি বলাইটোো ত কথাাত ঠিক হয় মানে আচলত কথাাব লাগে দে তুমি যি কৰে কিন্তু ঘূৰি ফুা তোমাৰ কে আহে নিশ
হয় মোৰ মতে মানে এইটোোৱে মানে মা দেউতটো মানে যিমান মানে কৰিব লগা হয় যে আমাৰ কাৰণো কৰি আছে ন ত আমাৰ আমি যেতিয়া সকলো এা লাভ কৰো ত আমাৰো যে আমাৰো মানে এইটো মানে এটা মানে কিবা থাকিব লাগে যে আমিও মানে মা দেউতা কাৰণে মা দেউতাৰ ওপৰত আমি একোবা মানে মানে মানে কৰো বুলি আমি মানে ভাবিব লাগিছিল মা দেউতা তোমাৰ সুৰ পৰা চালে আমাৰ, আমাৰ টাইম হয় মানে আমি আমি চাব লাগে মানে এতিয়া।
তুমি যেনে সৰুপমাৰ হাঁহ গচুৱাই ল তাৰপাছত ভাত খোৱাই লে আছত এতয়া কি হয় মানে আহুৰত আমি হৰু আছিল মা দেউতাক ডাঙৰ আছিল কি মানে হাত ধৰপাক চলা বা ‌আমি আমাক। ধনিজ হাতত খোৱা। কিবা বুজি না বুজি দিয়া মা দেউ
হয় বুজাই দিয়ে আৰু তুমি তোমাৰ যদি তোমাৰ একোবা তোমাৰ চোৱা এয়া তোমাৰ ক'ত ক'ত যে এজামৰ মানে তোমাৰ এতিয়া দেৰমাহ তুমি কতো কি কৈছা ত' মানে তোমাৰ এজামৰ মানে তুমি এ ক'তবা মানে ফাচি কৈছা। ত তোমাক মানে মা দেউতাই আহি কি তোমাক কিবা কৰিবা ন। তুমি মা দেউতাৰ কাৰণে ফোন কৰিবা। তই মা দেউতা তোমাক মানাটো কৰিব নোৱাৰিব নহয়। তুমি একবাৰ কল কৰ লগে, লগে মানে দৌৰি আহি যাব মা দেউতা মানে এনেকুৱা তুমি মানে আপদ বিপদত মানে মা দেউতাই কাম আহে মানে বুজিছা না।
উ যিকোনো বিপদ হয় মানে লগৰ বিলাকতো মানে আহে লগৰ বিলাক
আহে মানে লগৰবোৰো আহে কিন্তু মা দেউতাৰ নিচিনা মানে নাই ত ভাবি ল মা দেউতাই মানেি যিমানবোৰ কৰিব লগৰবোৰক মানে হয়।
ক কোৱা তুমি কোৱা।
নহয় কি কৈছিলা তুমি চব পৰা আগত কি কৈছিলা।
তোমাৰ মা দেউতাই আহে লগৰবিলাকৰ পৰা প্ৰথমে
হয়, হয়, হয় এইটো তুমি সঁচা কথা কৈছা।
মই এইটয়ে ভাবো যে মা দেউতাৰ মানে হাতটো মানে কেতিয়াও মানে আমি মানে এৰিব নালাগে যে যে তুমি এতিয়া ডাঙৰ হৈ গৈছা মা দেউতাৰ কাৰণে পাহৰি যাম এনেককাে ভাবিব নালাগে ত' আজিকালিৰ যুগত এনেকুৱা আছে ন মানে লৰা ছোৱালীবোৰ এনেকুৱা বিয়া পতা পাছত মা দেউতা এৰি কিননে গুচি যায় মোৰ ম এনেকুৱা কৰিব নালাগে। তুমি বিয়া পাতিছা ঠিক আছে। একেলগে চব মা দেউতাৰ লগত সকলোকে মানে, মিলি জুলি সংসাৰ কৰিব লাগে মোৰ মতে। হয়! নে নহয়?
হয়! আইতা ককা মানে, এইটোয়তো মই কি ক'লো মানে, সকলোৱে মানে একেলগে মানে মিলি জুলি মানে থাকিব লাগে।
মানে মা দেউতা নহয়। তোমাৰ আইতাৰক চাব লাগে আইতা তোমাক সৰু পৰা শিকাইছে বস্তুবোৰৰ হয়নে? মা দেউতা যেতিয়া ঘৰত নাছিল। তোমাৰ আইতা ককা বোৰে চাইছে তোমাক। ডাঙৰ কৰিছে। তাৰপাছত আগতে কি হৈ মানে যে সেইটো টাইমত তুমি মা দেউতাৰ হাত ধ এতিয়া মা দে দেউতা বিলাক অলপমান বুঢ়া বুঢ়া হৈ গ'ল, বুঢ়া হৈ গ'ল। এতিয়া দেউতা, তুমি সেইটো টাইমত তোমাৰ হাতত নাই মা দেউতা তুমি কেনেকে শিকিব পাৰা তেতিয়াহ'লে?
সেইটোৱে!
আচ্ছা! সৰুতে আমাক তোমাক খোৱাইছিল ভাত, তুমি খাবা বস্তু খুৱাইছিল তোমাৰ তোমাৰ ভাল কাৰনে।
ত' হয়। মই মই এইটোকে ভাবোঁ যে, আমাৰ মা দেউতাই আমাৰ কাৰণে যিমান মানে কৰিছে, বহুত কৰিছে। ত' আমি যেতিয়া সফলতা লাভ ত' আমাৰ আমাৰো যিহেতু এটা মানে অধিকাৰ মানেটো মানে তুমি মানে মানে নিজৰ এটা মানে চিন্তাাধাৰণা বোৰ থাকিব লাগে যে, মা দেউতাই মোৰ মানে সৰু পৰা ইমান ডাঙৰ কৰিলে। ত' মইতো মা দেউতাৰ কাৰণে চাব লাগে ন'। ত' কিছুমান এনেকুৱা আছে মানে, মা দেউতাৰ কাৰণে মানে, এৰি কিনে গুচি যায় কিছুমান আছে এনেকুৱা মানুহ আছে মই দে মই নিজৰ চকু পৰা মানে, মা দেউতাৰ কাৰণে মানে, ঘৰ পৰা মানে বাহিৰৰ মানে, খেদি দিয়ে। ত' বিয়া পাতাৰ পাছত কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে, মই দেখিছো নিজৰ চকুৰ পৰা মানে, মা দেউতা মানে কাৰণ বিয়া পাতা পাছত মানে, মা দেউতা মানে, ঘৰ পৰা ওলাই দিয়ে। ত' মোৰ মতে মানে এনেকুৱা কৰিব নালাগে। সৰু পৰা তোমাৰ কাৰণে ইমান, তোমাৰ কাৰণে, কথা পতা শিকালে, তোমাৰ কাৰণে হাতত ধৰি কিনে তোমাক খোজ কঢ়া শিকালে, তোমাৰ কাৰনে, কেনেকুৱা তুমি চলিব লাগে তোমাৰ কাৰণে এইবোৰ শি শিকালে। তুমি এনেকুৱা কৰিব নালাগে?
মইয়ো ত' ভাবোঁ। তুমি, তুমি যি কৈছে, তো চব মই সেইটো ভাবোঁ আৰু কি মানে জীটো মাৰকাৰৰে কছো এতিয়া এ তোমাৰ কিবা হৈ যায় তোমাৰ ওপৰত আহে তুমি এইটো চব তুমি কৰা
হয়
তাৰিছত তুমি মানে কি ভাবা কি মানে তোমাৰ যেতয়াাত মাতি জে ডাঙঠ হোৱা ম মানে তুমি ডাঙৰ হল মা দেউতাক তুমি কেনেকা চাবা এন্ত তোমাৰ কি ইচ্ছা আছে মানে তুমি কেনেকা চাব নিজৰ মা দেউতাক
ি যিমান মানে গুৰু দিছে ন ত এ যে মই মানে আৰু বেছি মা দেউতাক কাৰণে আৰু বেছি দিব পাৰো যে এনেকুৱা মানে মই মানে ভাবো মা দেউতাই মোৰ কাৰণে যিমান মানে মোৰ কাৰণে দিছে ত এছে মান আৰুটো বেছি দিব পাৰো মই মা দেউতাৰ কাৰণে মই এইটোকে ভাবো আৰু মানে মানে একেলগে মানে আমি মানে একেলগে মানে গোটেই জীৱনতটো মানে মা দেউতাহ কাৰণে মানে মোৰ মানে গোটেই জীৱনটো মানে মই থাকিব মানে বিচাৰো
অ চিম চিম
তুমি কি বুলি ভাবা
ন মোৰ গ কি হৈ যাব তুমি চ কৰুবৰাত তমে তুমি বাহিৰত পবা কৰা ন কাম কৰিবা কৰা দেখি এন্ত কিছৰা কি কল তুমি এইটো এটো তোমাক ভাবি থাকিব তুমিও ভাবি থাকিব ত এনেকাা তেতিয়া লাগ ম তুমি টো হ'ব না মানে এ ঘৰ ললে বাহিৰত কিবা ললে সিন শিিকাই তুমিন্ত দে তুমি পৰিব থাকিল তেতিয়া তুমি বেলেগৰ ঘৰত থাকিল ন পি চাম কৰিব ৰাখছ নিজে পন মাাতা কিব মানে ধৰ ফচলোৱা তেওঁলোকে থাকিব লাগে তেওঁলোকে মানে মাতি ল'ব লাগে ত মানে নিজৰ নিজৰ ক
মা দেউতাহৰ লগত মানে তুমি বিয়া তুমি বিয়া পাতা ঠিক আছে মানে এনেকুৱা হব নালাগে যে তুমি বেলেগ বেলেগ হৈ যোৱা মানে একেলগ মিলি জুলি থাকিব লাগিব
সটো মানে মা দেত লগত বি বিয়া আলপ হোৱা মানে তুমি খং এ সংসাৰে এৰি দিয়া যা যেনেক
হয়, ত' আজিৰ কাৰণে বাৰু ইমান ইমান কৰোঁ না কি?
এ কি কি কলা?
আজ আজ আজিৰ ক কাৰণে ইম ইমানতে ৰাখ ত' তোমাৰ লগত থা পাতি ভাল লাগিল। ঠিক আছে, ঠিক আছে ধন্যবাদ।